হেল্ল', হয়। অহ, কি কৰি আছিলে?
মই আপোনাৰ মেইল এটা লিখি আছিলো ৰ'ব।
হয়, হয়, অহ, ভাত পোৱা খোৱা পানী হ'ল?
হোৱা নাই আপোনাৰ সেই বনাব লাগিব অকণমান পিছত, আপুনি, আপুনি খালে?
বৰ্তমান নাই খোৱা বাৰু। অ' খাম আৰু বনাবলে আছে এনেকে। তাৰপিছত আহ মেইলটো কিহলে কৰি আছিলে আপুনি?
মোৰ সম্বন্ধীয় আপোনাৰ, জেঠী এজনী আছে, তেখেতলৈ মই‌ তেখেতৰ ছোৱালীজনীলৈ মই মানে মেল এটা কৰি আছিলো মানে।
হয় দেই আজিকালি, তাকে চাওকচোন এতিয়া কিমান কিমান দূৰ হয় হেৰিয়ত?
আপোনাৰ, তেখেত তেওঁ থাকে আপোনাৰ মানে জেঠী ক'ত ঘৰ তাকে সুধিছে ন, আচ্ছা আচ্ছা অ'। তেখেত থাকে আপোনাৰ, আপোনাৰ ইংলেণ্ডত। আপোনাৰ ভালে দৌৰা মাৰিব ঠিক কে
তাকেইেতো ইভাগে এতিয়া চাওকচোন বাৰু চিঠি এখন পঠিয়াবলৈ হ'লে, এ কিমান দিনৰ মূৰত পালেগেহেঁতেন চাগে ন! উম! এটা মেলতে কিমান! জলদি পাই চাগে, উম! হয় বৰেদি উহ! এইটো হয় কওক
এতিয়া আপোনাৰ মেইলটো মানে আগৰ দিনত আপুনি চিঠি দিছিলো কিন্তু চিঠিৰ সময়তটো মানে যথেষ্ট হৈ গৈছিলে আপোনাৰ। গতিকে এইটো মেল দুখনৰ সুবিধাটো আ তাৰপিছত, মানে যথেষ্ট সহায় হৈছে। তে আৰু আমাৰ খিনি মানুহখিনি মানে আপুনি ইউজ ক হয় আপুনি ইউজ কৰেনে এইটো ব্যৱহাৰ কৰেনে?
অ ইউজ কৰা হয় দেই হয় দেই মানে যেতিয়া পা মানে গম পোৱা হলো ইণ্টাৰনেট যেতিযা পৰা আহিলে তেতিয়াৰ পা মানে প্ৰায় গম পোৱা হ'লো মানে এইবিলাক যে আজিকালি কৰিব পাৰি বা বা পৰাপক্ষত ইউজ কৰো।
হম!
ইণ্টাৰনেট আৰু ইণ্টাৰনেটে মানে এতিয়াতটো আমাৰ কথা পাতিবলৈ সুবিধা কৰি দিলে এতিয়া
হয় হয় হয় দেই হয় গোটেই পৃথিৱীখনক যেন আমি সকলো মানুহে লগত তেন যেন আমি বৰ্তমান কানেক্টেড ক'ব গ'লে।
হয় হয় নিশ্চয় নিশ্চয়। উম মানে এ এনেকুৱা হৈ আছে গোটেই ইণ্টাৰনেটখন এখন যেন মকৰা জাল ইটোৰ লগত ইটো কানেক্ট হৈ আছে হয় ন হয় উম।
মানে যাদুৰ নিচিনা ক'ব গ'লে এটা মানে ওৱান এটা এটা ক্লিকতে আমাৰ যেন সকলো বাৰ্তা আমি পঠিওৱা সকলো বাৰ্তা গুচি যায় মানে। যিটো কাম কৰিবলৈ আগত যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিলে ধৰি লওক এমাহ দুমাহ আমাক সময় প্ৰয়োজন হৈছিলে এখন চি নিজক তাক এতিয়া সেই বস্ত সেইটো যেন আমাৰ কাৰণে এক অ অতিকৈ মানে সহজ ব্য হৈ পৰিছে ইমানে সহজ লভ্য হৈ পৰিছে
হয়, হয় ক'ব লাগিব, ক'ব লাগিব, উম, উম, বহুখিনি পৰিমাণে বহুখিনি মানে হয়, হয়, হয়। ইণ্টাৰনেট যুগতে এতিয়াতো সম্পূৰ্ণ দুুনীয়াই বদলি গৈছে। আজিকালিটো ইন্টাৰনেট নহ'লে একো কাম নহয়।
উম।
উম, দৈনন্দিন জীৱনতটো ইন্টাৰনেট এটা আপুৰুগীয়া। বুলি ক'ব লাগিব, নাই কাৰণ প্ৰতিজন মানুহ আজিকালি ইন্টাৰনেটতে সোমাই থাকে। যদি ক'বলৈ যায়। কাৰণ এইটো নহ'লে একো কাম নাই। উম। চাওঁকচোন বাৰু এটা ৰাতিপুৱা শুই উঠাপা ধৰি আহ বাতৰিটো চোৱাপা ধৰি মনোৰঞ্জনৰ কাৰণে কিবা এখন চিনেমা চোৱাৰ পৰা ধৰি চাওঁকচোন বাৰু ইণ্টাৰনেটে কিমান মানুহক হেৰি কৰিছে ন। অ' আৰু ইয়াতেতো সীমাবদ্ধ নাই সেইটোতো জানোৱেই আমি
হ'ম হ'ম তাকে।
কিমান এতিয়া অ' যদি চাই পইচা লেনদেনৰ ক্ষেত্ৰতে হওক। বা তেনেকৈ আৰু কি আহিব, বা অ' পইচা লেনদেনটো আমাৰ টো কাৰণেতো এটা ক'ব এইটোতো কি ক'ম আৰু। সেইটো আমাৰ কাৰণেতটো সম্পূৰ্ণ লাগতিয়াল বস্তু। সেইটো ক্ষেত্ৰপা ধৰি যিয়েই কৰো আৰু ন কিমান সুবিধা, উম।
সকলো ক্ষেত্ৰতো নি ইণ্টাৰনেটে ইণ্টাৰ মানে ইণ্টাৰনেটেৰে,
উম কব লাগিব কব লাগিব। অ' কিন্তু হয় কওক কওক কওক যোৱা কালি কি ক'লে
অ' যোৱাকালি আপোনাৰ মই এটা মানে নতুন বস্তুও পালোঁ ইণ্টাৰনেটত আপোনাৰ খুচৰি থাকোঁতে আমি আজিকালি বহুতখিনি কথা আমি শিকিব পাৰোঁ ইণ্টাৰনেটৰ মাধ্যমতে আপোনাৰ যেন আমি মই চালোঁ মানে আপোনাৰ যেন মই নতুন বস্তু শিক শিকিম বুলি ভাবিলোঁ মানে আপোনাৰ মই গানৰ এটা মানে শিকিম বুলি ভাবিছ ছিলো গানৰ। কিছুমান বস্তু ইন্টাৰনেটত চাৰ্জ কৰিলো তেনেকে বহুত মানুহে আপোনাৰ তেনেকেই হেই ভিদিঅ' অসমত তেওঁলোকে বনোৱা ভিডিঅ' সমূহ আ পলোড কৰি থৈ দিছে। আৰু তেনে আপোনাৰ অ', বহুত খিনি বস্ স্ত কৰি থৈ দিছে, তেনে ক্ষেত্ৰত মই পালো যে এইবোৰচোন আমি অ', যিবোৰ বস্তু শিকিবলৈ আমি প্ৰশিক্ষকৰ দৰকাৰ হয় বা প্ৰশিক্ষকৰ ওচৰলৈ গৈ কিনে আমি যিখিনি বস্তু শিকো, সেইখিনি বস্তু আমি ঘৰতে বহি মানে ইন্টাৰনেটৰ মাধ্যমত আমি সেই বস্তুখিনি আয়ত্ব কৰি ল'ব পাৰিছো। কিন্তু এক কিমান এইটো যেন মানে কিমান এটা সহজ হৈ পৰিছে আমাৰ কাৰনে ন? ক'ব গ'লে। আপুনি চাবচোন এইটো কেনেকে আপুনি চাবচোন, ব্যৱহাৰ কৰিবোন এনেকে আপোনাৰ
মানে এনেকুৱে কৰি দিছে, অহ, যিটো কাম অহ, যিটো কাম ছমাহ এবছৰ লগা কাম এটা বা বহুত ডাঙৰ কাম কৰিছোঁ মই, একদম সৰু'সুৰা কাম কৰা নাই সেই কামটো যেন এ ছেকেণ্ডত কৰি দিয়ে।
ছেকেণ্ডত কৰি দিয়ে, সঁচাকে।
এতিয়া চাব হা, এতিয়া আপুনি ক'লে আপোনাৰ যোনজন হেৰি আছিলে, য'ত লণ্ডনত থাকে হয়নে?
উম।
পৰা নাই কমেওতো, দুহেজাৰ তিনিহাজাৰ কিলোমিটাৰতকে বেছি অধিক দূৰ হ'ব, আৰু সেই তেনেকুৱা এখনত যদি চিঠি এখন প কে ভাবি চাওকচোন কিমান দিন লাগিবগে বাৰু, হয় হয়, এতিয়া সেই কামটোচোন চাগে ছেকেণ্ডত হৈ গৈছে, উম, সেইটোৱে চাওক কিমান দ দৰকাৰী কাম যে ইমান সহজত হৈ গৈছে, উম। ইণ্টাৰনেটে গোটেই দুনিয়াটো
সচাকে, গোটেই পৃথিৱীৰ মানে আমাৰ গোটেই পৃথিৱীখন যেন আমাৰ হাত তৰ মুঠিত।
হয়। ক'ব পাৰি, ক'ব পাৰি। ঠিকেই কৈছে, হয়। উম।
কাৰণ আমি প্ৰতিজন মানুহকে আমি এতিয়া কথা পাতিব পাৰো এটা সাধাৰণ মেইলৰ জ যোগেদি। বা তেনেকে যিটো আ কাম আমি চিঠিৰ মাধ্যমত কৰিছিলো আগতে, গতিকে এইটো বস্তু আমাক ক বা আমি যিটো বস্তু আমি দেখা দেখা নাই জীৱনতো সেই নেট বস্তুটো আমি চকুৰ সন্মুখতেই দেখা পাইছোঁ গতি আমি আপোনাৰ হয় হয়
ন যেনেকে এতিয়া চাব আপুনি যেনেকে ক'লে এতিয়া চব বস্তু দেখা পালো, যেনে এতিয়া চাওচোন বাৰু আমিতো কোনদিনে চাগে সৰু জগতখন কেনেকুৱা স আমি দেখাই পোৱা নাছিলো, বা কেনেকুৱা হ'ব বা কিতাপৰ কিবা এটা পাইছো তথাপিও কিন্তু ইণ্টাৰনেটৰ যিটো এটা অধিক মাত্ৰা জ্ঞান পাইছোঁ। বা যিটো দেখিছো সেইটো কিন্তু চাগে আৰু েণ্ট থে কেতিয়াওে নেদেখো। ন হয় চা আৰু এইটো ভাগ্যৱান হ'ব লাগিব ন, যদি চাব লাগে, অ'।
আমি বহুত ভাগ্য, আমি লাকি হয়, যেন আমাৰ জ্ঞ প্ৰযুক্তিদ্য ইমান আগবাঢ়ি গৈছে। আৰু আগবাঢ়ি যাওক আৰু আমি আহ চ আপুনি সৌৰজগতৰ কথা ক'লে, মই যোৱ আপোনাৰ বা আজিও মই খাই আছিলো আপোনাৰ মই আমেৰিকাখন মই কেতিয়াও দেখা দেখাছিলো আমেৰিকাৰ ধৰি লও বহুত বস্তু মই দেখ নাছিলোঁ বা ধৰি লওক আমাৰ ভাৰতবৰ্ষৰে আমাৰ সিনি বস্ত মই দেখা নাছিলোঁ। তেনেকুৱা বস্তু বিলাক মই, অ' ইয়াৰ ওচৰত তে গৈ কিনে মই দেখিবলৈ পাইছো মানে ধৰি লওক মানে ভালকৈ দেখিবলৈ পাইছোঁ কি কি আছে, কি নাই আমাৰ কিবা এটা মই বিচাৰিলে আপোনাৰ গোটেইখন যেন আপোনাৰ সকলো উুত্ত সমাধানে যে ইাৰনেটম সকলো প্ৰশ্ উতৰ যে উত সমাধানে যে, ইাৰনেট আম কব গলে, হয়নে?
মানে এনেকুৱা হৈছে এতিয়া মানে, আপুনি কোৱা মতে এতিয়া দূৰ বস্তু এটা ঘপচো যাবলৈ কেতিয়াবা হেৰি নহ'ব পাৰে। কাৰণ, ক্ষমতা নাথাকিব পাৰে। বা, কিছুমান অসুবিধাও হ'ব পাৰে, কাৰণ সেই বস্তু যদি আমি যদি চকুৰ ওচৰত যদি দেখিছো। কি তনে মাই থ ম কিমান এটা আৰু ন।
বহুত বহুত দা বহুত বহুত
কৰি আহ আহিব, উম। তাকে ইণ্টাৰনেট আৰু, যেনেকে এতিয়া আগতকেতো কিমান এটা দিনক দিন এটা এটা তীব্ৰ বেগ হৈ গৈ আছে ন।
হয়, হয়, হয়, বহুত
ভাল আছে, ভাল আছে, ইণ্টাৰনেট আৰু আগবাঢ়িব লাগে।
যিখিনি এতিয়া আপোনাৰ কিছুমান অঞ্চল আছে যিবোৰ ঠাইত মানে ধৰি লওক আপোনাৰ অঁ এতিয়াও ইণ্টাৰনেট ব্যৱহাৰ হোৱা নাই গতিকে সেইখিনি ঠাইতো আপোনাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ মানে ইণ্টাৰনেটৰ মানুহখিনিয়ে ব্যৱহাৰ কৰিব পাৰে। বা আগৰ দিনত কিবা এটা বস্তু টো আমাৰ অঁ চাকৰি সন্দৰ্ভতে হওক বা কিবা ক্ষেত্ৰত সন্দৰ্ভত এ হওঁক আমি-আমি বাতৰি কাকতত সেই বস্তুটো উপস্থাপন কৰিব লগা হয়। আৰু মানুহে সেইটো হিচাপত গৈ কিনে আপোনাৰ আ সেই চাকৰি সন্দৰ্ভত সকলো ক্ষেত্ৰতে গৈ কিনে তেওঁলোকে আবেদন কৰিছিল, কিন্তু এতিয়া ইন্টাৰনেটৰ মাধ্যমত যেন এইবোৰ মানে এক আ আমি সেই কিবা বাতৰি ওলালেও যেন আমি ইন্টাৰনেটতে আমি গম পাই যাও।
হয় হয়- হয়, ঠিকে কৈছে- ঠিকে কৈছে।
টো আমাক যথেষ্ট ক্ষেত্ৰত হেল্প কৰিছে মানে।
নিশ্চয়-নিশ্চয় বহুত হেল্প কৰিছে- বহুত হেল্প কৰিছে, মইতো ক'ব গ'লে মই ইণ্টাৰনেট অবিহনে একদম থাক বই নোৱাৰিম চাগে, উম নোৱাৰি- নোৱাৰি কাৰণ শুই উঠাৰ পৰা একদম ৰাতি সুৱা লেকে ইণ্টাৰনেটৰ প্ৰয়োজনেই হয়।
হয়, যেনেকে আমাৰ খা আমাৰ অন্নবস্ত্ৰৰ বাসচ এইকেইটা আমাৰ মানুহ হৰ মূল বস্তু হয়নে গতিকে ইন্টাৰনেটো বৰ্তমান সময়ত এনেকুৱা এটা বস্তু হৈ পৰিল যে আমাৰ মূল বিষয়বস্তু মানুহ মা জীৱনৰ ক্ষেত্ৰত
হয় হয়- হয় নিশ্চয়- নিশ্চয়।
গতিকে- গতিকে এতিয়া সেই স্থানত যেন আমাৰ ইন ইণ্টাৰনেটটো যেন আহি পৰিছে এইটো মানে লেখত ল'ব বলগীয়া কথ
হয়, হয় মানে আমি ক'ব পাৰোঁ যে ইণ্টাৰনেটে আমাক এটা আধুনিক জীৱন দিছে।
হয়, হয়।
হয়, সেইটোৱে ক'ব লাগিব। অ', তাকেই ইণ্টাৰনেটটো ত' আমাৰ এটা জীৱনশৈলী হৈ গৈছ তে
হয়, এইটো এক হয় নতুন যুগৰ ন-নতুন যুগৰ সূচনা কৰি থ মানে কৰি দিলে আৰু ইণ্টাৰনেটে, হয়।
থা পাতি।
ভাল লাগিল, ভাল লাগিল, মোৰো ভাল লাগিল আপোনাৰ লগত কথা পাতি।
এনেকুৱা নতুন টপিক বা কিবা পালে আপোনাক সুধিম
হয়, হয়। বা এই ক্ষেত্ৰত আমি, হয়, হয়। আমি এই ক্ষেত্ৰত আমি আলোচনা কৰিম আৰু ভাল লাগিল দেই। ধন্যবাদ ধন-ধন্যবাদ।